অ', কি কৰি আছা?
অ', এনেই বহি আছো, কোৱা।
হয় নেকি?
মানে মোৰ এই লগৰীয়াৰ লগত কথা পাতি আছিলো তেতিয়াৰ পৰা ইমান মুখখন বিষাই গল ন মোৰ কথা পাতিপাতি তাৰ লগত কেতিয়াবা মানে কথা পাতিলে কথা মানে এনেকুৱা হৈ যায় ন কিবা কিবি কথা ওলাইে থাকে ওলায়ে থাকে মানে আগৰ দিনৰ কথাবিলাক যেনেকে স্কুল টাইমৰ কথা সেইবোৰ মানে কথা ইমান ওলাই থাকে বহুত ভাল লাগে তাৰ লগত কথা পাতি। ইমান নে মুখখন বি খাই যায় কিন্তু মানে হ'লেও মানে ভাল লাগে আৰু তেতিয়াও মানে ৰাখিব মনে নাযায় আৰু ফোনটো। তিনি ঘন্টাৰ পৰা মানে তিনি ঘন্টাৰ পৰা কথা পাতিয়ে আছো পাতিয়ে আছো তাৰ লগত মানে উম, হয় বহুত কথা তাই মানে তাৰো মনে ইমান কথা পাতে ন মোৰ লগত কি কয় মোৰ নাপাতিলেও মানে তাইতো পাতে আৰু সেনেকুৱা আৰু।
অ', সেনেকুৱা হলে মোক ভাল লাগে আৰু মোৰ মইো এনেকুৱা মানে কথা কথা পাতি থাকিবলৈ অলপ টান পাওঁ, আহ কিছুমানে মানে কথা পাতি থাকিলে এ টো ভাল লাগে মানে, ইমান ইমান প্ৰেছাৰ নাথাকে মানে সি কৈ থাকিব নিজে শুনি থাকিলে মানে অ মানে নিজৰটো মানে ইমান মাথাটো মানে খ কটাব নালাগে আৰু সি মানে কৈ থাকিব নিজৰ।
নহয় ন বেলেগ। যেনে আনজন মানুহৰ কথাটো শুনিব লাগে ন এনেকুৱা নহয় যে আনজন মানুহে কিবা কথা কৈ আছে আমি এনে অ অ অ বুলি ইগনৰ মাৰি দিলো। আৰু কিবা পতককে সুধি দিলে তাৰ পিছত এইটো কথাটো মানে গমেই নাপালো নে সেনেকুৱা কৰিব নালাগে। কিছোমানে এনেকুৱা কৰে কিন্তু এইটো মই বহুত বেয়া পাওঁ মই মানে মোৰ লগৰী কথা পাতি কথা পাতি থাকে কথা পাতি থাকে মই কেতিয়াও এনেকে ইগননৰ নকৰো হ'লেও মই তাত কথা শুনো বিচাই যায় মুখখন সেইটোতো হয় কিন্তু কিছুমানানে ছোৱা কথা শ্বেয়াৰ কৰি ভাল লাগে সিহঁতে কথা পাতে ন ভাল লাগে সেইটো শুনি মানে শুনি কিনা সেইটো মানে তোমাৰ ৰেচপন্ঞ্চ দিলেতো আৰু সেইটো আনজন মানুহে আৰু ভাল পায়।
উওম উওম।
কমিউনিকেশ্যনটো মানে ইণ্টাৰেষ্টেড বাঢ়ি যায় এজনে আনজনৰ কথাত। মানে তোমাৰ ধৈৰ্য মানে ভালকে শুনিকে মানে শুনে তাৰপিছত দে ৰিপ্লাই দিয়ে তেতিয়া মানে কথা কোৱাত ইণ্টাৰেষ্টটো বাঢ়ি যায়।
হয় ইণ্টাৰেষ্টটো বাঢ়ি যায় আৰু এনেকুৱা সময়ৰ মানে একো হেৰি নহয় আৰু যেনেকুৱা সময় কেনেকুৱা গুচি গ'ল পতকে গুচি যায় সেইটো গমেই পোৱা নাযায় আৰু তোমাৰ যেনেকুৱাই তুমি স তাত কথাটো মানে এনেই আৰু ভাবি ভাবি এনে কিবা কিবি কৰিছা আৰু মই এনেকুৱা বহুত বেয়া পাওঁ হা কিছুমান মানুহ আছে এনেকুৱা তুমি কথা পাতি থাকিবা না সি মানে আনজন মানুহে মানে কিবা-কিবি কৰি থাকে মানে। এ মানে কথা পাতিত থাকে তোমাৰ লগত আৰু বেলেগ কামো কৰি থাকে এনেকুৱা বেয়া অ এনেকুৱাে তোমাৰ তেনেকুৱা লাগে ন তোমাৰ সেইটো কথাটো ইগননৰ কৰি আছে আৰু তোমাক কথাত মানে ইমান গুৰুত্ব দিয়া নাই, উম উম।
অ এনেকুৱা কৰি থাকিলে মই ভা মই ভাবোঁ যে তেওঁৰ কাম কৰি আছে কথা পাতিছে সেইটো বুজিব লাগে যেনেকুৱা মানে এনেকুৱা নহয়, সি মোৰ লগত কথা পাতিছে মোৰ লগতে কথা পাত, অ, সি কাম কৰি-কৰি
অ, কাম শেষ হ'লে তাৰ পিছত কথা পাতাটো ভাল কথা ন, কাম শেষ হোৱাৰ পিছত যিমান কথা পাতিব মন আছে, তেতিয়া পাতিব পাৰে ন।
স্পিচিয়েলি কামত তোমাৰ যদি বছে তোমাক ফোন কৰে হা, তোমাৰ কামো কৰিব আছে, তুমি কাম কৰি থাকিব নে, বছৰ লগত, নহয়।
নহয়, নৰ্মেল লাইফতো, নৰ্মেল লাইফতো এনেকুৱাই ব্যৱহাৰ কৰিব লাগে, আমি মেনেজ-মেনেজ কৰিব লাগে, জানানে! নহয়, যে যিহেতু আমি সি ফোন কৰিছে, মানে তাক টাইম দিবই লাগে বুলি কয়।
অ, অ, হয়, হয়, অ সেইটোও হয়, মানে মানে যোনে কল কৰিছে, সিহঁতক মানে টাইম দিয়া কথাটো নহয় ন, অ।
টাইম
হয়, বুজি পালো, মানে এনেকুৱা মানে মই ইমান কথাটো পতককে বুজি নাপাওঁ, আৰু মই ভাবো যে, এনেকুৱা মানে মোৰ লগৰৰ কেইটা এনেকুৱা আছিল বুলি, মই এনেকুৱা ভাবো যে, মানে কোনোবাই মোৰ আনজন মানুহে মানে এ, মোৰ কথাটো ইগনৰ নকৰি, ভালকে মানে ৰেচপঞ্চ দিয়াটো মই ভাল অ, আৰু তোমাৰ কথা কেইটা শুনি মানে বহুত শিকিবা শিকিলো আৰু বহুত ভালকে। মানে কিবা এটা শিকিলো যে, মানে আনজন মানুহকো মানে কল কৰিলে মানে সিহঁতক ইমান সেইটো কৰিব নালাগে আৰু। ন, নিজৰ কাম আছে যদি সেইটো কৰিব লাগে।
অ, তোমাক এটা কথা কৈ আছো তোমাক, তুমি ক'বাত এক্জাম দিব গৈ আছা নাই বা তুমি কলেজ গৈ আছা হা, তোমাক তোমাৰ ফ্ৰেণ্ডজনে কল কৰিলে, তুমি কি ৰাস্তাতে বহি কথা পাতিবা নে, তুমি গৈ থাকিবা আৰু কথা পাতি-পাতি গৈ থাকিবা।
মানে এনেও, কিছুমানৰ মানে ইম্পৰ্টেণ্ট কাম সদায় থাকে মানে যেনেকুৱা মই সেইটো কোৱা নাই, যেনেকুৱা চবৰে সেনেকুৱা এক্জাম দিয়ে সদায়
সদায় লাগে যে। সদায় ভাত খাব লাগে, সদায় মানে এইটো কৰিবই লাগিল ন কামটো। আমাৰ খোৱাত ইম্পৰ্টেণ্ট ত, কামো কৰিবলৈ ইম্পৰ্টেন্ট ন! উম, সেই সেয়াই আৰু তাৰ পিছে আৰু তাৰ পিছে সময়তো মূল্যটো মানুহৰ। আহ, সময়ৰ মূল্যটো বহুত, হয়টো মূল্যৱান।
তুমি হেই লগৰটোৰ লগত কথা পাতানে? এনেই বহুত টাইমৰলৈকে এক ঘন্টা, নহ'লে দুই ঘন্টালৈকে কথা পাতিব পাৰে নে, লগৰটোৰ লগত?
অ, পাতো, পাতা যায়, তেনেকুৱা, এনে বহি কথা পতা যায়, তেনেকুৱা পাতিব লাগে কেতিয়াবা, আহ, তেতিয়া
অ।
কিবা থাকিলে পাতা যায়, এনেও সময় উলিয়াইকেও পাতা যায়, এনেকুৱা নহয়তটো যিহে তু মানে এনে এনি টাইম কাম কৰি-কৰি মানুহৰ যে ইমান কামো নাথাকে ন, সময়ে থাকে। টাই কিছুমান কাম থাকে, টাইমৰ কাম থাকে, এনেকুৱা টাইমত কৰিবই লাগিব। তেতিয়া আমি মৰ্ণিং যেনেকৈ উঠি উঠিবই লাগিব, তেনেকুৱা কিছুমান কামো থাকে। ৰাতিপুৱা যেনেকুৱা উঠাৰ লগে-লগে ব্ৰাছ কৰিবই লাগিব, তেনেকুৱা সময়ে থাকে না অ সেনে
সেইটোতো হয়। তোমাৰ কামটো নিজৰ কামটো বাদ দি কিনে অকল কথা পাতাটো সেইটো মানে সেইটো নহয় ন। অ এইটো ইম্পৰ্টেন্ট নহয় আৰু। উম হয় ঠিকেই ক'লা তুমি। সেইটো ইম্পৰ্টেন্ট নহয় মানে ক কথা পাতো ইমান ইম্পৰ্টেন্ট নহয়। মানে নিজৰ কামটো ইম্পৰ্টেণ্ট হয়। কথা পাতিব লাগে কেতিয়াবা কিবা মানে যেনেকুৱা তোমাৰ কিবা মানে কাম লাগিলে কিবা সেইটো কথা পাতিলে বেলেগ। কথা ন ত মই এনেই কথা পাতোতো সেইটোতো অ সেইটোও ভাল কথা। কাৰোবাৰ লগত কিবা কাম কৰিলে তাৰ পিছত তাক কল কৰিলা তাৰ সেইটো কামৰ কথা ক'লা। অলপ চলপ এনে খবৰ সুধিলা সেইটোয়ে আৰু ন। আৰু তুমি এনেই কথা পাতি থাকা সদায় সদায় সদায় এনে এটা মানুহৰ লগত। সদায়ে কথা পাতি থাকা সেইটোতো বেয়া কথা ন। সেইটোতো বেয়া কথা এইটোতো এনেকুৱা এইটো এনেই কৰাতটো টাইম ৱেষ্ট হল ন। সেইটো হয় তুমি ঠিকেই কলা এইটো এনে
কোনে পাতে এনেকুৱা। এনেকুৱা কপাল বোৰে পাতে সিহঁতৰ কথা থাকে আৰু কিবা কিবি সিহঁতে পাতে আৰু। আমিতো যাৰ যি ইচ্ছা সেইটোতো আমি মানা কৰিব নোৱাৰো ন বা কিছুমান কি ভাল লাগে কিছুমানে কিবা ভাল লাগে।
অ মানে কাপালেও মানে ইমান কথা পাতো এইটো ভাল নহয়। মানে কিছুমানে নাপাতে এনেকুৱা তোমাৰ কাপাল বিলাকো ইমান নাপা পাতে কথা বোৰ যেনেকুৱা তোমাৰ এনে টাইমত কথা পাতে যেনে এদিনত মানে সদায় কথা পাতে এনে টাইমৰ কাৰানে কথা পাতে কি কৰি আছা এনে মানে এনে খবৰ সোধে আৰু এনেকুৱাই আৰু তোমাৰ এনেকুৱা এ এনি টাইম তোমাৰ তেতিয়া পালে তেতিয়াই টাইমত কল কৰিলে কথা পাতিলে সেইটোতো কথা বেয়া নহ এনেকুৱা ইমানেই ক একো নিজৰ কাম বাদ দি সেনেকুৱা কথা পাতো সে বেয়া হয় আৰু ন।
আহ তুমি এনে সময়ৰ মূল্য বুজি পোৱা নে?
শুনা না তোমাৰ এনে কিছুমান মানুহ এনেকুৱা থাকে ন এই যে কথা পাতি কিন্তু মানে মাথাটো বিষাই যায় সেনেকুৱা মোৰ মা আছে মানে মোৰ মায়ে মানে কথা পাতিলে মুখেই মানে কাৰোবাৰ অলপ তাৰমানে পাঁচ মিনিটৰ কথা পাতি ন ইমান মাথা বিষাই যায় কথা পাতিবই নোৱাৰে ফোনত। যেনেকুৱা ওচৰত হলে কথা পাতিব। পাৰে ফোনত নোৱাৰে। তুমি পাৰানে এনে ফোনত পাৰা নে নে ওচৰত হলে বেছিকে পাৰা?
এনে মই কথা পাতো কমকে পাতো হা মই এই আগৰ পৰাই মানে কথা পাতো মানে ইমান সেই সেয়া নহয় বাৰু মই কথা পাতি থকা মানুহ নহয়। সেয়া আৰু মই শুনিকে মানে ধৰ এনচাৰটো দিয়া তুমি ক'লা মানে মানে মোক ক সুধিলা এই মাত্ৰ কি তুমি কথা পাতি ভাল অ মই কথা পাতিকে ভাল পাও এনেকুৱা নহয় ফোনত কথা পাতি বেয়া পাওঁ ইয়া ওচৰত থাকি বেয়া পাওঁ। মই কথা মানে ফোনতো কথা পাতি ভাল পাওঁ আৰু তাৰপিছত তোমাৰ ওচৰত থাকিলে অলপ আৰু ভাল লাগে কথা পাতোতে মানে যিহেতু আমি কথা পাাতোতে আমি এজনৰ পৰা আনজনৰ মুখতো চাইকে কথা পাতো হয়নেে নহয়। তেওঁক কিবা ক'লে মই সেইটো মানে সেই তটো আমাৰ কিয় বা হয়?
তোমাৰ হয় নে, তোমাৰ ওচৰত যেতিয়া কথা পাতো ন আমাৰ মানে মুখটো যেতিয়া টো নহ'লেও মানে নিজৰ মানে যেনেকুৱা, তোমাৰ মুখৰ এক্সপ্ৰেচন হ'ল হাত এক্স সে-সে-সেইটোও সেইটো হয় যে অ', এইটো ৰেচপ বুজিছে অ' যেনিবা আমি মূৰটো অলপ ঢিলাই দিওঁ ন এনেকুৱা অ', অ', অ' এনেকুৱা কৰি দিওঁ সেইটোও মানে বুজা বুলি এটা ভাবা যায় আৰু এনেকুৱা হয়। সেইটো হয়, সেইটো ঠিকেই ক'লা কিন্তু এনে আৰু ফোনতটো গম পোৱা নাযায় ন, সেইটো মানে বুজ জি আছে নে, কিবা কৰি আছে সেইটো বুজি নাপায় কিন্তু মানে ওচৰত হ'লে তেতিয়া বুজা যায় আৰু।
ফোনত অ', অ' কৈ কোৱা যায়, তাৰপিছত তোমাৰ হ'ল যেতিয়া আহ, এজনৰ পৰা আনজনৰ লগত ফেচ টু ফেচ কথা পাতিলে আমি খালি মূৰটো হিলোৱা যায়, হয় নহয়। তাৰ লগত মূৰ হিলোৱা যায়, তাৰ পিছে
থাকো আই কণ্টেক্ট ৰাখোঁ, তাই টো বুজি কি কথা কৈ আছে, সেইটো চাই থাকোঁ। কো আমি মুখটো চাই থাকো, অ' কি ক'ব বিচাৰিছে সেইটো মানে আৰু হাতৰ এক্স প্ৰেচনটো চাও আৰু কি ক'ব বিচাৰিছে কিছুমানেটো হাতৰ এক্সপ্ৰেচন দি দিও কথা পাতে ন সেনেকুৱা তোমাৰ, তুমি সেনেকোৱা পাতানে?
এ কেতিয়াবা ইণ্টাৰেষ্টিং কথা হ'ল যেনেকুৱা কিবা ইম্পৰটেন্ট কথা এটা ইন্টাৰেষ্টিং কথা কৈ কি ভাল লাগি আছে, তেনেকুৱা সময়ত আমি কওঁ আৰু কেতিয়াবা আমি ক'ব ইমান ডাঙৰ হাতী দেখা পালে, তেতিয়া হাতখন মানে নিজে নিজে উঠি যায় আৰু।
অহহ' হয়, হয় এনেকুৱা মোৰ লগতো হয় মই মানে এনেও কা কাৰোবাৰ লগত কথা পাতো ন', কিবা বুজাব আছে মানে তাইক কিবা বুজাব কিবা এটা ইম্পৰ্টেণ্ট কথা কৈ আছে, মানে তাইক ইমান ভালকে মই হাতৰ এক্স প্রেচনটো এনেকা এনেকা কিব কিবি মানে কৰি থাকো আৰু, এনেই কৰি থাকো এইটো। মানে কিবা এইটো মানে ডাঙৰ বুলি ক'লেও মানে হাতটো এনেকুৱা সৰু সৰু এনেকুৱা হ'লেও মানে হৈ যায় উম। কেতিয়াবা সেইটোও হয় আৰু কিছুমানে পুৰা গোটেইটো, অ' ডাঙৰ বুলিও দেখাই দিয়ে কিছু কিছুমানে সৰু বুলিও দেখাই দিয়ে সেনেকুৱা কৰে, কিছুমানে সেইটো দূৰত বুলি আছে বুলি দেখাই দিয়ে, ইমান দূৰত আছে বুলি কৈ দিয়ে, উম, হয় এনেকুৱা থে
তাৰ কাৰণে মানে হাতৰ ৰিয়েকচন বহুত মানুহৰ দেখা পাইছে মই, মানে গাড়ী চলাওঁতে হাতৰ একচন দি দি
অ', অ' হয় গাড়ী চলাতেটো গম পোৱা নে মই এনে মানে গম পাইছো আৰু বহুতে এনেকুৱা কৰে, অ'।
ইমান মানে সেইটো থাকে মানে হাতৰ ৰিয়েকচন দেখি কয়।
উম উম, হয় তোমাৰ এনেকুৱা বেছিকে তেৰা তেৰিকৈ তিসৰ্চাছ বিলাকে এনেকুৱা কৰে, তিসৰ্চেৰা দেই, টিচাৰ্ছ হ'ল তোমাৰ এনেকুৱা ভিকিদা কোম্পানী কোম্পানী হয়, অফিচত হেনেকুৱা কৰে।
অ' হয়।
অ' সেইটো তোমাৰ এই কমিউনিকেশচন টো ভাল হোৱা দি, অ' দিয়া দিয়া।
অ', অ' দে ঠিক আছে দিয়া, তোমাৰ লগত কথা পাতি ভাল লাগিল। তোমাৰ কথাবোৰ শুনিকে, দিয়া ধন্যবাদ।
উম, দিয়া।